হেল্ল'
অ
অঁ কোৱা কি মই ঘৰত আছোঁ ৰ'বা তুমি ক'ত আছা
অ মই এই দোকানত আছিলো তোমাৰ
হয় নিকি খবৰ খাটি ভাল নে
অ ভালে। তোমাৰ ভালনে? অ কি কৰি আছা এতিয়া?
এ এতিয়া এনেই বহি আছো ৰবা ঘৰতে।
অ মানে ক'বাত ফুৰিবলে ভাবা নাই নিকি?
নাই নাই তুমি
এতে এতিয়াতো চাগে তোমাৰ সন্ত চামভেকেশ্বন বন্ধ দিছে?
অ বন্ধ দিছে। তোমাৰো দিছে নেকি?
অ মোৰো দিছে।
অ। এতিয়া জুলাই মাহ পৰিছে ন। চবৰে বন দিয়ে।
অ বন্ধে দিয়ে। আৰু এনে তুমি মানে ফুৰিবলে নো নোযোৱা নেকি ক-ৰ ফ্ৰেণ্ডৰ লগত?
উম যাম বুলি ভাবিছো ৰ'বা।
ক'ত যাবা?
চাও ক'ত যাওঁ। ডিচাইড কৰি লও ফ্ৰেণ্ডবোৰে।
অ অ এনে তুমি আ শ্বপিং কৰিব যোৱা নে?
শ্বপিং শ্বপিং কৰিব কালি গৈছিলো ৰবা।
অ কালি গৈছিলা, ক'ত গৈছিলা?
এইটো তোমাৰ গণেশগুৰি বিশাল মাৰ্কেটত।
অ গনেেশগুৰি বিশাল মাৰ্কেট, মানে কি ল'ব গৈছিলা কাপোৰ নে কিবা বেলেগ বস্তু?
জীন্স আৰু এটা চাৰ্ট লব গৈছিলো।
অ হয় হয়। আৰু মানে বেলেগ জেগাত যোৱা নাম শ্বপিং কৰবা কাৰণে?
বেলেগ জেগাত তোমাৰ নাযাওঁ বেছিভাগ, অনলাইনত দিওঁ অৰ্ডাৰ।
অ অনলাইনত ভাল আহে নেকি কাপোৰ গিটা?
অনলাইনত আহে আৰু কিবা মানে অলপ প্ৰাইচটো মিলি যায় আৰু অনলাইনত।
অ অ। মানে মই অনলাইনৰ কাপোৰতটো দিও মানে। মানে বেছি ডাঙৰে আহি যায় নে, সৰুয়ে আহি যায় মানে ভাল নালাগে মোৰ কাপ- বুলি অনলাইন।
হয় নেকি?
অ তোমাৰ এই ইলেক্ট্ৰিক বস্তু কেইটাই দিওঁ, যেনেকে হ'ল তোমাৰ লাইট চাইট দিলো। নহলে অ অ স্পীকাৰ বক্স দিলো এইবিলাকে ভালে কিবা।
অ মই মানে তোমাক যাবলৈ কাওলে
হয় হয় হয় অ।
নাই একো। হা?
ভাত খালে নাই এতিয়া?
ভাত খালো। তুমি খালা?
অ নাই মই খাম খাব যাম এতিয়া কেণ্টিনত যাম।
হয় নেকি? অ মই ভাত খালো ৰবা।
অ তুমি ভাত বনোৱা নে?
নাই নাই ঘৰত বনাই মা বনাই ভাত।
অ তুমি মানে কিবা বস্তু বনোৱা নে নাই এনে ঘৰ থাকিলে তুমি?
বনাঁও মেগী আৰু তোমাৰ কফি
হয় হয় অ।
উম।
আৰু এতিয়াতো ঘৰত থাকি বৰিঙে লাগি আছে নেকি তোমাক চাগে?
নাই ঘৰত থাকি আৰু মোবাইলটো চাই থাকো দেনেত দিনটো।
অ মানে তেতিয়াও মোবাইল চাই মানে যেতিয়া চাৰ্জ লগা তেতিয়াতো বৰিং লাগে।
অ তেতিয়া আমনি লাগ-
অ মানে গাওঁ চাওঁ যাব ভাবিছা নেকি তুমি ছুটিৰ দিনাত?
গাঁৱতো ভাবিছো যাব কিন্তু গৰম বহুত ন।
অ গৰমো বহুত দিছে তোমাৰ এই তিনিদিনো ভালে দিছিল মানে ৱেডাৰটো ভালে আছিল।
অ তিনিদিন ভালে আছিলে কিন্তু ঘৰৰ
অ হয় হয়।
গাঁৱত বেছি গৰম লাগে সেইবোৰে।
উম এনে তোমাৰ গাঁৱত লগৰ কেইটা আছে নে?
গাঁৱত লগৰ আছে।
অ মানে মানে কি হয় মানে অ মানে কি হয় মানে যেনেকে লৰা কেইটা মানে গাঁৱত গলে মানে ইমান ভাল নালাগে বোলে। মোৰো ভাল নালাগে মানে চব নতুন নতুন না জোগাটোও নতুন মানে মানুহ কেইটাকো চিনি নাপাওঁ লগৰ কেইটাও নাই ত ভাল নালাগে আৰু। নিজৰ ঘৰৰ মানুহৰ লগত কিমান কথা পাতিম আৰু।
সেইটোও হয়।
অ।
মোৰ বাৰু ভালেই লাগে গাঁৱত যায় যায়েই থাকো বেছিভাগ।
অ তুমি যাই থাকা বেছি ভাগ মই বছৰত তোমাৰ চাৰি বছৰ পাঁচ বছৰ পিছত যাওঁ। আৰু আৰু তুমি এতিয়া আ ফ্ৰেণ্ডৰ লগত ক'ত আ বা গৈছা ফুৰিবৰ কাৰণে এনে?
ফ্ৰেণ্ডৰ লগত গৈছিলোঁ কালি গৈছিলোঁ।
অঁ ক'ত গৈছা?
তোমাৰ এইটো বিশাল কাপোৰ কিনিব গৈছিলোঁ ফুৰি আহিলোঁ অঁ ফ্ৰেণ্ডৰ লগতে গৈছোঁ।
হয় হয় মানে ফ্ৰেণ্ডৰ লগত যাই ভাল লাগে মানে।
অ ফ্ৰেণ্ডৰ লগতে যাওঁ ক'ৰবাত ফুৰিব গ'লে।
অ মানে এনেই ফেমিলিৰ লগত গৈছা নে কৰ'বাত দূৰ দূৰ?
ফেমিলি লগত যোৱা নাই এতিয়ালেকে।
অহ বৰ্তমান যোৱা নাই নেকি? অঁ অঁ।
এনেই তোমাৰ কি ভাল কি গা কাৰ ভাল লাগে?
কাৰ?
অহ।
অঁ মোৰ এনে কাৰ তোমাৰ এই স্কৰ্পিয়, ফৰ্চোনাৰ আৰু এই জিপ। আৰু থাৰ অঁ এইবিলাকে ভাল লাগে।
হয় নেকি?
অঁ তোমাৰ কি ভাল লাগে?
মোৰ তোমাৰ এইটো বি এম ডব্লিউ।
অঁ বি এম ডব্লিউ।
আৰু
অঁ অঁ অঁ অঁ।
আৰু বায়েক বায়েক তোমাৰ কি
বায়েক মোৰ তোমাৰ বায়েকত মোৰ আ বুলেট ভাল লাগে তোমাৰ হিমালয় ভাল লাগে আৰু তোমাৰ ডমিনাৰটো ভাল লাগে। মানে ৰায়েড কৰিব পাৰি মানে। অঁ ৰায়েড কৰিবলে কানে লাগে মানে। মানে, এতিয়া তুমি এনে ভাবিছা নে তুমি মানে বায়েকটো লৈ মানে ফ্ৰেণ্ডৰ লগত ৰাইড কৰবা যাম ক'তবা?
উম, ভাবিছোঁ ভাবিছোঁ।
ক'ত যাবা এনেই তুমি?
এ যাম তোমাৰ এইপিনে কাশ্মীৰ চিক্কিম।
অহ, অঁ অঁ অঁ।
সেইবোৰ ভাল লাগে ন গৰম দিনত ফুৰিব।
হয় হয় লাডাখ য লাডাখ যাবা নে?
লাডাখ নাযাওঁ দিয়া বহুত দূৰ হৈ যায় ন।
লাডাখটো দূৰ হয় তোমাৰ অৰুচোণা প্ৰদেশ, আৰু তোমাৰ এই কি কয় এইবিলাকত যাব পাৰা তুমি বায়েক লৈ।
অঁ এইবাৰ ফ্ৰেণ্ডৰ লগত যাম ৰ'বা এদিন।
অঁ মানে চবে একেলগত মিলি গ'লে ভাল লাগে আৰু। তোমাৰ কবা গ'লে তোমাৰ ছেফটিও থাকে। আৰু তোমাৰ মনটোও লাগি থাকিব। অঁ তোমাৰ মন টোও লাগি যাব আৰু পুৰা বেলেগ বেলেগ জেগাত মানে মানুহবোৰে বহুত বেয়া হয় না ৰখাই ৰখাই তোমাৰ দম চম দিব ত'। চবে একেলগত মিলি থাকিলে তোমাৰ মানে এটা চেফটি হৈ থাকিব অঁ।
চেফটি হৈ থাকিব সেইটোৱে।
এইটো ময়ো ভাবিছোঁ এতিয়া, অঁ ক'ত গৈছিলা তুমি?
এইটো তোমাৰ আছিলে এইটো তোমাৰ শ্বিলং শ্বিলং চাইডে গৈছিলোঁ।
অঁ শ্বিলং চাইডে গৈছিলা। কিমান জন গৈছিলা এনে?
তোমাৰ শ্বিলং চাইডে গৈছিলোঁ ফ্ৰেণ্ডবোৰৰ লগত।
অঁ অঁ অঁ। মানে ভাল লাগিছে নে যাই?
হেল্ল'
অ, ভাল লাগিছে নে যায়?
ভাল লাগিছে।
অ মানে তাতে মানে কিমান দিন থাকিলা মানে একদিনে গৈছা না দুদিন তিনিদিনমান থাকিছা মানে?
এ এদিনে গৈছিলো, এদিনে গৈছো ৰবা।
অ এ এদিনা কৈছা এদিনা আহ একেদিনতে আহিলা?
অ
অ ফেমিলিৰ লগত গৈছা নে তুমি?
ফেমিলিৰ লগত, নাই নাই ফ্ৰেণ্ডৰ লগত গৈছিলো।
অ, এ এই তুমি মেঘালয় চেৰাপুঞ্জী গৈছা না? টপৰতে তোমাৰ ৱাটাৰ প্ৰুফ চাবৰ কাৰণে ৱাটাৰফল চাবৰ কাৰণে এতিয়ালৈকে যোৱা নাই নেকি? তাত তাতে যাবা বহুত ভাল, তুমি মানে বাংলাদেশৰ বৰ্ডাৰো দেখা পাবা লগত আৰু বহুত ওপৰতো আছে।
বাংলাদেশৰ পৰা দেখিছোতো মই আমাৰ গাঁৱত আছেতো
অ অ অ আ মাৰ গাঁও ক'ত মানে?
আমাৰ গাঁও তোমাৰ এই ধুবুৰী
অ ধুবুৰী অ, তেতিয়াতো দেখা পাবা চাগে, অ হয় হয় হয় আৰু তুমি এতিয়া এনে এনে তোমাক কি ভাল লাগে স্পৰ্টছ?
স্পৰ্টছ মোৰ ক্ৰিকেটতো ভাল লাগে।
ক্ৰিকেটতো ভাল। অ অ ক্ৰিকেট ভাল লাগে অ বেডমিণ্টন অ।
এই তোমাৰ ফেভৰেট ক্ৰিকেটাৰ কোন হয়
মোৰ ফেভৰেট ক্ৰিকেটাৰ তুমি এম এছ ধোনীয়ে ক'ব পাৰা আৰু কিনো আৰু
এম এছ ধোনি ন মোৰো এই যে বিৰাট কোহলি
বিৰাট কোহলি হয় বিৰাট কোহলি ৰোহিত শৰ্মা এইবিলাকো হয় বাট ফেভৰেট মানে তোমাৰ বেষ্ট ক্ৰিকেটাৰ এম এছ ধোনীয়েে ক'ব পাৰো মই তোমাৰ
হয় নেকি
অ
তোমাৰ ফুটবলাৰ
ফুটবলৰ তোমাৰ এতিয়া বৰ্তমানতো মেচিয়ে চলি আছে।
সেইটো হয় বাৰু, ৰনাল্ডোতো সেইদিনা কি হৈ গ'ল সিহঁতৰ
এ বহুত বেয়া লাগিল মোৰ
উম
এতিয়া বৰ্তমান এতিয়া মেচি মেচটোৱে চাই থাকো ভাল লাগে।
হয় নেকি
অ এনে তুমি ফুটবল খেলা নে
ফুটবল নেখেলো মই খেলিব নাজানো ফুটবল ক্ৰিকেট খেলো ক্ৰিকেট খেলো
অ ক্ৰিকেট তাও চবেই খেলে মানে ফুটবল মানে অকমান খেলিবলে মানে অকণমান ভয় লাগে মানে ভৰি চৰিত কোনোবা মাৰি চাৰি দিলে খতম আৰু
উম সেইটোৱে
বুট অ এবাৰ খেলিছিলো মানে মই মানে বুট পিন্ধিছিলো মোৰ ফ্ৰেণ্ডৰ বুট পিন্ধিছিলে দুটাকে লাগিল মানে ইও মাৰিছে মইয়ো মাৰলো ভৰিটো মানে অ বহুত জোৰে লাগিছে মানে উঠিবই নোৱাৰিছিলো মানে এনেকে লাগে এনে তুমি এতিয়া হা হা হা
বোলো ক্ৰিকেট খেলি ভাল লাগে ক্ৰিকেট খেলিব পাৰো
অ ক্ৰিকেট খেলিও মোকো ভাল লাগে তোমাৰ এনে তোমাৰ কম্পিটিশন হৈছে নে কেতিয়াবা স্কুল কলেজ এনেকে ক'ত বা হৈছে নে অ মানে জিকিছা নে নাই
জিকা নাই হাৰিলোঁ মানে টিম বোৰ ভাল নাছিলে ন সেইটোৱে ক
স্পৰ্টছ কি কি হয় তোমাৰ মানে স্কুল লাইফত না-চ কলেজ লাইফত
স্পৰ্টছ তোমাৰ ক্ৰিকেট
ক্ৰিকেট ৰেচিং আৰু কাবাদ্দী হয় নে কাবাদী
কাবাদী হয়
অ মানে আমাৰ মানে যোৱা বছৰ মানে কাবাদ্দী হৈছিল যোৱা বছৰ নহয় আৰু অ মানে দুই বছৰ হ'ল তাতে মানে আমাৰ কাইজা হৈ গ'ল মানে কব গলি ত মেমে গিটা মানে টিচাৰ্ছ মেমকিটা কেনচেল কৰিলা কাবাদী মানে আ স্পৰ্টছ পাছত মানে কাবাদী নাহে মানে ল'ৰাগিটাৰ লগত মানে খেলিলে এইবিলাক হ'বই মানে
কাবাদী আমাৰ কলেজতো হৈছিলে
উম উম
এই চেম এনেকোৱাই অলপ মানে লাগা লাগি হৈ গ'ল তাৰপিছত কেনচেল হৈ গ'ল আমাৰ পুৰা গেমে কেঞ্চেল হৈ গ'ল
অ চিদাচিদি মানে তোমাৰ কি হয় মানে ল'ৰা কেইটাৰ লগত মানে এইটো টা এইটো টিমত ক'ব কৈ চিটিং কৰা নাই টিমে চাই আছে চিটিং কৰিছে এইটো কথাতে মানে এটা এটা দুটামান লাগি যাব তাৰ পিছত এটা কোনবাক মাৰিলে চব গুচি যাব তা পি চান্দ চব আহি যায়
অ অ
অ বহুত ডাঙৰকে হৈছিলে মানে তাৰ পিছত পুৰা পাঁচ দিন মান মানে যি গেমছ আছিল চব কেনঞ্চেল আমাৰ কাৰণে মানে বেলেকে খেলিছে অ। বেলেগে খেলিছে আমি চাই আছিলো আমাক খেলবা দিয়া নাছিলে একো পাঁচদিন।
হয় নিকি?
উম আমি এনে চাই আছিলো
উম
অহ কি কৰিবা ৰে মানে এ এ ল'ৰা কেইটাৰ লগত এনে খেলিলে মানে ভালে লাগে মানে বেলেগ মেম্বাৰ্চৰ লগত খেলিলে মানে অকমান লাগি যায় আৰু অ
অ এনেই খবৰ খাটিটো খবৰ খাতিটো ভালেই তোমাৰ
অ মোৰ এনেতো ভালে তোমাক টো এতিয়া এনেই ভাবি আছো কতবা ফুৰিবলে যাওঁ।
ঘৰততো চবৰে ভাল?
অ দিয়া ৰাখো দিয়া মই অকমান অ ভাত চাত খাই আহোঁ।
অ দে ঠিক আছে হ'ব দে দিয়ক কথা পাতি ভাল লাগিল।